শুনিছোঁ শুনিছোঁ শুনিছোঁ।
হয় ভালনে?
ভালেই ভালেই, কি কৰি আছা?
মই আছিলোঁ আজি ইমান গৰম দিছে মানে তাকে অলপমান ঘূৰি আছিলোঁ। তুমি কি কৰিছা?
মই ওলাই গৈছিলো অলপ আহিলো তাকে তাকে মানে একদম গোটেই ধূলি মানে ধূলি বালি ৰাস্তাত তাকে মানে অলপ আহি পেলাই অলপ মানে হাত ভৰি ধুই এতিয়া বহিছোঁ হে। উম, তাকে ভাবিলো আমাৰ চাৰিওফালে যি প্ৰদূষণ বাঢ়ি গৈ আছে তাৰ বিষয়ে অলপ কথা পাতো নেকি আজি
হয় হয় নিশ্চয় পাতিব পাৰি বহুত ভাল বিষয় এটা তুমি বাছি লৈছা আজিকালি যিহেতু আমাৰ এ এই চাৰিওফালে পিনে প্ৰদূষণ বহু যথেষ্ট পৰিমাণে বৃদ্ধি পাই গৈছে যিপিনেই চাও সিপিনে প্ৰদূষণ বুলি ক'ব পাৰি তোমাৰ বায়ু প্ৰদূষণ হওক মাটি প্ৰদূষণ হওক পানী প্ৰদূষণ হওক স শব্দ প্ৰদূষণ কি প্ৰদূষণ চাবা তুমি চ চাৰিও পিনে প্ৰদূষণে প্ৰদূষণ
হয় হয় দিয়া তাকে মানে এ চাৰিওফালে মানে চাৰিও কাষে ওলাই যাবই নোৱাৰি মানে চব প্ৰদূষণে মানে। তোমাৰ এই বৰ্তমান সময়ৰ মানে তোমাৰ এক বিশ্বব্যাপী সমস্যা ই তোমাৰ ই মানুহৰ তোমাৰ জীৱ জন্তু ন্তু আৰু পৰিৱেশ সকলোবোৰ মানে সকলোবোৰ এনেই বাৰু প্ৰদূষণ বুলিলে তুমি কি বুজা বাৰু, প্ৰদূষণ, কি ভাবা প্ৰদূষণ?
অ', প্ৰদূষণ বুলিলে মানে মই ভাবো যে আমাৰ চৌপাশৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো মানে দূষিত হোৱা। যেনে তোমাৰ ধৰা বায়ু, পানী, মাটি বা শব্দ বিভিন্ন ধৰণৰ ক্ষতিকাৰক পদাৰ্থ বা কাৰ্যকলাপৰ ফলত অ দূষিত হয় আৰু জীৱ জগতৰ ক্ষতি কৰে দিয়াচোন যথেষ্ট পৰিমাণে, মই ভাবো যে তেতিয়া মানে এই যেতিয়া, এই পৰিৱেশটো দূষিত হয়, তাকে আমি প্ৰদূ্ষণ বুলি ক'ব পাৰোঁ। নে কি কোৱা?
উ হয়, হয়। ঠিকে কৈছা তুমি, যে বায়ু, পানী, মাটি আমাৰ চাৰিপাশে থকা বায়ু, পানী, মাটি যেতিয়া তোমাৰ ক্ষতিকাৰক পদাৰ্থৰ হেৰি হয়, তেতিয়াই সেইটোৱে প্ৰদূষণ কৰে। আৰু মই ভাবো প্ৰদূ্ষণৰ এনে প্ৰধান আ কি কাৰণ কি কিয়নো, প্ৰদূষণ তোমাৰ কি কাৰণে হয়, তোমাৰ বায়ু প্ৰদূষণ, পানী প্ৰদূষণ প্ৰদূষন, শব্দ প্ৰদূষণ, মানে তোমাৰ এই চাৰিটা প্ৰদূষণ মানে প্ৰধান আৰু। তোমাৰ ই তাৰোপৰি তোমাৰ আলোক প্ৰদূষণৰ প্লাষ্টিক প্ৰদূষণো আজিকালি বহু বাঢ়িছে, ইয়েও আমাক
হয়, হয়, হয় ঠিকেই কৈছা, আৰু মানে এই তোমাৰ যে কলা, তুমি প্ৰদূষণ বোৰৰ কথা বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, এই সকলোবোৰ প্ৰদূষণটো আমাৰ মানুহবোৰৰ কাৰণে হয় দিয়াচোন আমি মানুহ বোৰে ইয়াৰ মানে মূল উৎস বুলি ক'ব পাৰি। কাৰণ আমি, আম আম আমি আমাৰ পৰিবেশটো পৰিস্কাৰ পৰিচন্ন কৰিও ৰাখিব লাগিব আৰু আমিয়েই তাৰ মুল উৎস যিয়ে এই আমাৰ প্ৰদু-পৰিবেশটো প্ৰদূষণ কৰি ৰাখো আ যেনে তোমাৰ ধৰা উদাহৰণ স্বৰূপে এই বায়ু প্ৰদূষণৰ কথা ক'বলৈ গ'লে যেনেকে আমি য থেষ্ট পৰিমাণে আমাৰ আজিকালি যান-বাহনৰ যা- বাহনৰ মানে পৰিমাণ বৃদ্ধি পাই গৈছে আৰু উ উদ্যোগ হওঁক বা কল-কাৰখান এই সকলোবোৰৰ পৰিমাণ বৃদ্ধি পাই গৈছে। দিয়াচোন এই যান-বাহনৰ পৰা ওলোৱা লেতেৰা যিবিলাক ধোঁৱা কাৰ্বন মনক্সাইড সেই কাৰ্বন মন-মনক্সাইড তোমাৰ বায়ুৰ লগত মিহলি হয় আমাৰ বায়ুতো মানে যথেষ্ট পৰিমাণে প্ৰদূষিত কৰি তোলে আৰু সেই বায়ু যেতিয়া আমি সেৱন কৰোঁ তেতিয়া আমাৰ যথেষ্ট পৰিমাণৰ ৰোগ হয় বা বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে আমাৰ। শৰীৰত আৰু তাৰোপৰি তোমাৰ এই যে কল-কাৰখানাবোৰ আছে উদ্যোগবোৰ আছে ডাঙৰ ডাঙৰ। সেই কল-কাৰখানাৰ পৰা যিবিলাক নিৰ্গত হয় এই ধোঁৱা হওঁক সেই ধোঁৱাইতো তোমাৰ বায়ু প্ৰদূষণ কৰে। তাৰ লগত আৰু তাতে যিলাক তোমাৰ লেতেৰা আৱৰ্জনাবোৰ থাকে সেই কল-কাৰখানাবোৰ আৰু উদ্যোগবোৰে তোমাৰ সেই লেতেৰা আৱৰ্জনাবোৰ পানীতে পেলাই দিয়ে সেইবোৰে আকৌ পানীৰ লগত লগত মিহিলি পানী প্ৰদূষিত হয় যাৰ ফলত মানে তোমাৰ পানীত থকা বিভিন্ন ধৰণৰ জলজ জীৱবিলাক যে আছে। মাছ, কাছ হওঁক বা আৰু বিভিন্ন ধৰণৰ জল জলজ প্ৰাণী আছে দিয়াচোন তেওঁলোকৰ মানে নে মৃত্যু মুখত পৰিবলগীয়া হয় তেওঁলোকে হয়তো সেই নদী বা অ', জলাশয়ৰ পৰা বেলেগ অ', মানে আৰু বাসস্থান বিচাৰিবলগীয়া হয় বা কিছুমান বেছিভাগ মানে মৃত্যুমুখতে পৰে বুলি ক'ব পাৰি আৰু সেই পানী সেৱন কৰিলে আমিও বাৰু ৰোগী হৈ যাওঁক দিয়াচোন, নহয়নে বাৰু?
উম, হয়, হয়, একদম ঠিক কথা। অ', তুমি ঠিক কথাই ক'লা উম, এই তাকে আৰু পানী প্ৰদূষণ প্ৰদূষণৰ মানে মূল কাৰণটোয়ে আমাৰ মানৱ, মানৱ, মানৱ, মানৱ সমাজে আমাৰ প্ৰদূষণৰ মূল কাৰণ। কাৰণ প্ৰকৃতিত যেতিয়ালৈকে মানুহৰ উৎপাত মানে মানুহ যেতিয়ালৈকে প্ৰকৃতিত নাছিলে যে আজিৰ পৰা যি উম যেতিয়া দাই ডাইনচৰৰ যুগ আছিল বুলি কয় সেইবোৰ যুগত চাবা তুমি তেতিয়া প্ৰদূষণ প্ৰদূষণ একো নাছিলে পৃথিৱীখন গোটেই সেউজৰ সেউজ সেউজ পৰিবেশেৰে খুব ভৰি আছিলে। যেতিয়াৰ পৰা মানুহৰ উৎপত্তি হ'ল প্ৰথমতেও ঠিক ঠিকেই আছিলে যেতিয়া মানুহৰ সংখ্যা কম আছিলে তেতিয়া তেওঁলোকৰ মানুহ মানুহৰ মানে যিখিনি লাগতিয়াল বস্তু সেইখিনিও মানে তাৰো মানে হেৰি কম আছিলে ত' মানে মানুহে প্ৰাকৃতিক সম্পদও মানে ইমান অপচয় কৰা নাছিলে কিন্তু যেতিয়া যিমানে মানুহৰ জনসংখ্যা বৃদ্ধি পালে সময় সময়ৰ লগে লগে ত' তেনেকে। তোমাৰ উন্নয়নৰ নামতে তেনেকে মানে প্ৰদূষণো বৃদ্ধি পালে তোমাৰ মানুহৰ যিহেতু উৎপাত। দিনে তোমাৰ মানে প্ৰকৃতিক সম্পদবোৰ নষ্ট কৰি পেলাই মানে আৰু তুমি যিহেতু ক'লাই। পানী প্ৰদূষণ পানী প্ৰদূষণো তোমাৰ চাবা আজিকালি তুমি চাবা নদী নলা জান যিবিলাকত আছে এইবিলাকত মানুহে তোমাৰ ঘৰৰ যিবোৰ পেলনীয়া সামগ্ৰী সেইবোৰ তাতে পেলায় ত' অ এইটো এটা তোমাৰ পানী প্ৰদূষণৰ প্ৰধান কাৰণ ত' আৰু মই হয় আৰু তাৰ ফলত মানে তোমাৰ তাত থকা জীৱ জন্তুতো ক্ষতি হৈছে তাৰোপৰি তুমি চাবা কিছুমান এনে এনে বহুতো লোক আছে আমাৰ ভাৰতবৰ্ষত যিয়ে তোমাৰ নদীৰ পাৰত বাস কৰে তো তেওঁলোকৰ মানে সেই পানী খিনি। খালে তেওঁলোকে সেই পানী খিনিয়ে মানে তেওঁলোকৰ আহ সচৰাচৰ জীৱনত অ 'সচৰাচৰ জীৱনত তেওঁলোকে ব্যৱহাৰ কৰে দিয়াচোন ত সেইখিনি পানী সেৱন কৰিলে তেওঁলোকৰ আৰু স্বাস্থ্যৰ উন্নতি ঘটে ত সেইটোৱে আৰু আৰু বিশুদ্ধ পানীৰ অভাৱত তুমি জানাই আজিকালি ডায়েৰিয়া কলেৰা টাইফয়েড এইবিলাক বিভিন্ন ধৰণৰ ৰোগ হয়। আৰু সেইবিলাক ৰোগে মানে সেই সেইবিলাক ৰোগ হলে তোমাৰ অ মানে সি বহুত। মানে সেইটো এইবিলাক জটিল ৰোগ বুলি কোৱাই দিয়াচোন মানে মানুহ মৃত্যু মুখতো পৰিব পাৰে।
হয়- হয় একেবাৰে সঁচা কথা
তাকে।
তাকে আৰু যেনেকে তুমি ক'লা যে পানী প্ৰদূষণ কি পানী প্ৰদূষণৰ বাবে। বায়ু প্ৰদূষণৰ কথা তেন্তেতো মাটি প্ৰদূষণো হয় আৰু মাটিত ধৰা। অতিমাত্ৰা ৰাসায়নিক সাৰ হওঁক বা কীটনাশক পদাৰ্থ আৰু প্লাষ্টিক বা ইলেক্ট -ক্ট্ৰনিক আবৰ্জনা আৰু বিভিন্ন ধৰণৰ অপচনশীল মানে যিবিলাক বস্তু মাটিত মিহলি হয় তেতিয়া মাটিৰ যিটো তোমাৰ সাৰুৱা গুণ থাকে সেই গুণটো একেবাৰে নোহোৱা কৰিব লাই আৰু মাটিবোৰ একেবাৰে মানে প্ৰদূষিত কৰি তোলে এ আৰু মাটিৰ যিটো উৰ্বৰা থাকে সেই উৰ্বৰা শক্তিটো মানে একেবাৰে হ্ৰাস হৈ যায় হ্ৰাস পাই যায় আৰু কৃষকসকলে যি মাত মিৰ ওপৰত নিৰ্ভৰ কৰি পিনে শস্য উৎপাদন কৰে সেই যদি মাটিৰে উৰ্বৰত উৰ্বৰা উৰ্বৰতা শক্তি মানে কমি যায় তেনেহলেতো তেওঁলোকৰ অ শস্য উৎপাদন শক্তিওো হ্ৰাস হৈ যায়। যাব আৰু খাদ্যৰ তোমাৰ ধ গুণ মানু বেয়া হৈ যাব দিয়াোন আৰু তুমাৰ বিশেষ ভ মাটি প্ৰদূষণৰ প যেতিয়া যিহেতু মানুহে ব ব্যৱহাৰ কৰি থাকে আৰু য'তে ত'তে সিফালে সিফালে বস্তু আনিব। তাতে আনি পিনে বজাৰৰ পৰা বস্তু প্লাষ্টিক বেগত আনিব আনি পিনে সেই বস্তুতটো ওলাই পিনে প্লাষ্টিক বেগটো পেলাই দিব মাটিতে পেলাই দিলে মাটিৰ লগততো সেই প্লাষ্টিক বেগটো মিহলি হৈ নাযায়। মিহলি হৈ নগলে তেতিয়া সেই প্লাষ্টিক বেগবোৰে তোমাৰ মাটিৰ লগত যোগ যুগান্ত ধৰিম সেই মাট লগতে থাকি যায় যোনে তোমাৰ মিহলি হৈ যিবিলাক বস্তু মিহলি হৈ নাযায়। সেই বস্তুবোৰে তোমাৰ মাটি যিটো সাৰুৱ গুণ সেইটোতো একেবাৰে ধ্বংস কৰি পেলাই সেইবাবে এনেদৰে মানে মাটি পুৰা প্ৰদূষণ হৈ যায় আৰু তোমাৰ এই শব্দ প্ৰদূ্ষন এই আজিকালি যে তোমাৰ আমি ক'বাত ওলাই গ'লে দেখা পাই থাকো মানে বহুতো তোমাৰ ট্ৰেফিক দেখা পায়ে থাকো ন ইফালে হওক সিফালে হওক সেই ট্ৰেফিকত মানে তোমাৰ এই যেতিয়া সকলোৱে বিভিন্ন ধৰণৰ যান বাহন বৱহাৰ কৰি পিনে হৰ্ণ মাৰি থাকে আৰু বিভিন্ন ধৰণৰ লাউড স্পকাৰ মানে অ, হেৰি বজাই থাকে তাৰ ফলত তোমাৰ ইমান শব্দ প্ৰদূষন হয় নহয় আজিকালি মানে এই কামোৰ যথেষ্ট পৰিমণে বৃদ্ধি পাই গৈছে তুমি কি ভাবা এই বিষয়ে
ময়ো তোমাৰ কথা মাতে একমত অ তুমি মাটি প্ৰদূষণতটো ভালকে বুজা লাই তাত তাৰোপৰি শব্দ প্ৰদূষণটো সেইটোয়ে শব্দ প্ৰদূ্ষণতটো তোমাৰ উম এই মানুহৰ মানে অলপ এ হেৰি কাৰণে হয় তোমাৰ মানে তেওঁলোকে যিহেতু যান বাহনৰ হৰ্ণ তুমি চাবা তুমি কেতিয়াবা অ, ট্ৰেফিক জামত যদি তুমি থাক গম পাব মানে অলাগতি তেওঁলোকে হৰ্ণ বিলাক বজাইাকে তাৰ ফলত তোমাৰ মানে ইফালে হৰ্ণ বজাব চালও হল নাজাব ত তাৰ ফলত তোমাৰ মানে তোমাৰ মূৰ বিষ হয়। এইবোৰ মানে বেমাৰ মানে পতক এইবোৰ মানে পতককে হয়, তাৰওপৰি তুমি চাবা যে লাউডস্পীকাৰতো আজিকালি বৰ্টে তোমাৰ কেতিয়াবা কেতিয়াবা লাউডস্পীকাৰ একদম লগাই থাকে। একদম মানে তাৰ ওচৰতে গলে ৰাস্তা দি গ'লেও মানে শু নাপায় মানে ঘৰত লাউডস্পীকাৰ লগালি আৰু তাৰোপৰি তোমাৰ সেইটোয়ে আৰু শব্দ প্ৰদূষনে যিহেতু তোমাৰ স্বাস্থ্য ক্ষতি দিয়াচোন তোমাৰ অতিমাত্ৰা যদি আমি শব্দ শুনো ত তাৰ ফলত কা যি কাণত সমস্যা হয় লগতে মই ক'লোৱে মূৰ বিগতটো হয়েই আকৌ তোমাৰ টোপনিও নাহে অ আৰু টোপনিও নাহে দিয়াচোন তোমাৰ যদি কোনোবা যদি ৰাতিলৈকে লাউড স্পীকাৰ বজাই থাকে বা এনেকুৱা হৈ থাকে। তেঁওলো টোপনি ন আহাহিবই দিয়াচোন আৰু তাৰোপৰি তোমাৰ কল- কাৰখানাৰ ওচৰত যিসকলৰ ঘৰ তেওঁলোকে নিশ্চয় গম পাই যে কল কাৰখানাৰ পৰাও তোমাৰ দিন গোটেই মানে দিনে ৰাতিয়ে মানে শব্দ আহি থাকে মানে এই শব্দ মানে মানুহৰ মানে টোপনি টোপনি অনাত অহু সুবিধা কৰে। আৰু তাৰো মানসিক চাপ যিটো হয় সেইটোও বৃদ্ধি পায় তোমাৰ আৰু তোমাৰ আৰু তাৰ পৰিমাানে কোনোবা যদি ছাত্ৰ ছাত্ৰীসকল থাকে। তাৰে ওচৰে পাজৰে ন ত' মানে তোমাৰ মনোযোগতটো হ্ৰাস পায়। মানে তুমি চাবা তুমি যান বাহনৰ হৰ্ন যদি শুনি থাকা বা লাউড স্পীকাৰ শুনা বা কল কাৰখানা যন্ত্ৰ যদি এইবোৰ শুনাটো পঢ়াত মানে মনোযোগ দিব নোৱাৰে মানে ভালদৰে তাকেই আৰু আৰু অ, আৰু তাৰপৰি তোমাৰ প্লাষ্টিক প্ৰদূষণৰ কাৰণতটো হ'ল তোমাৰ মেইন প্ৰধান কাৰণটো হ'ল কি প্লাষ্টিক সহজে নষ্ট নহয় মান তুমিটো কলাই যে ই নদী আৰু সাগৰ জমা হৈ পৰিৱেশ প্ৰদূষিত কৰা দিয়াচোন সেইকাৰণে আমি প্লাষ্টিকৰ ব্যয়ৱহাৰ কমাব লাগে কিন্তু আমি যিমান কমাব লাগে বুলি ক'লেও, কিন্তু আমি সিমান ভাবি কমাব পৰা নাই, আমি প্লাষ্টিকৰ ব্যৱহাৰ ৰাশ কৰিব পৰাৰ নাই। যাৰ কাৰণে তোমাৰ এইবোৰ প্ৰদূৰষন হৈ আছে।
হয়-হয় ঠিকে কৈছা, দেই আৰু মই ভাবো যে তোমাৰ এই প্ৰদূষণৰ জলবায়ু ওপৰতটো যথেষ্ট খিনি প্ৰভাৱ পৰা দেখা যায় কাৰ জলবা মানে যিটো আমাৰ চৌপাশটো চাৰিও দিশটো সেইটো যদি ভাল। দৰে। এ ভালদৰে পৰিষ্কাৰ পৰি্ছন্নতা হৈ নাথাকে বা প্ৰদূষণমুক্ত না হৈ নাথাকে তেনেহ'লে জলবায়ুৰ ওপৰতটো নিশ্চয় ভাৱে নিশ্চিতভাৱে মানে প্ৰভাৱ পৰিবই তাৰ ভিতৰত ধৰা তোমাৰ পৃথিৱীৰ উষ্ণতা বৃদ্ধি হয় বা অনিয়মিতভাৱে বৰষুণ হয় বা বান বানপানী যে সৃষ্টি হৈ থাকে, আমাৰ বেছি বেছি আজিকালি মানে বেছি পৰিমাণে তোমাৰ বানপানী দেখা হয়ে। থাকে, এইবোৰতো তোমাৰ এই জল প্ৰদূষণৰ ফলতে হয়। যাৰ ফলত মানে তোমাৰ জলবায়ু, পৰিৱৰ্তনটো ঘটিয়ে ঘটি থাকে আৰু তোমাৰ খৰাং হয় বা তাপ প্ৰবাহ, ঘূৰ্ণী বতাহ, বিভিন্ন ধৰণৰ সমস্যাই দেখা দেখা দিয়ে। আৰু লগতে পৃথিৱীৰ আজিকালি তেনেকে আমি নিজে অনুভৱ কৰি আছো, দিনক দিনে আমাৰ গৰমটো বৃদ্ধি পাই যাই আছে। এইবোৰ কিহৰ কাৰণে? যথেষ্ট পৰিমমানে প্ৰদূষণৰ ফলতে ন, আৰু যাৰ ফলত আমাৰ জলবায়ুৰ যিটো তোমাৰ সমতুলয়তো সেইটো উম মানে কম বেছি হৈ আছে। আৰু, আৰু সেইকাৰণে এই তোমাৰ যিটো তোমাৰ উষ্ণতা লাগে, সেইটো বৃদ্ধি হয় যায় আছে নিয়মিতভাৱে। বৰষুণ হৈ আছে, এতিয়া যিহেতু বাৰিষাৰ সময়ত বাৰিষাৰ সময়তটো বৰষুণ অহা বুলি ক'বই নোৱাৰি। কাৰণ আজি আজি আজিকালি মানে তোমাৰ বৰষুণতকে বেছি গৰমে বেছি হৈ আছে। সেইবাবে মানে মই ভাবো যে প্ৰদু ফলত যথেষ্টখিনি প্ৰভাৱ পৰে জলবায়ুৰ ওপৰত, আৰু এইবোৰে তোমাৰ কৃষি হওক বা জীৱ-জন্তু, হওক বা এই মানুহৰ ওপৰতো বহু খিনি প্ৰভাৱ পেলাই দিয়াচোন। নহয় নে?
উম, হয়, হয় ঠিকেই ক'লা। আৰু ঠিকে আছে উম, যিহেতু আমি পৰিষ্কাৰ ৰি হৈছে পৰিৱেশ সুস্থ জীৱনৰ আধ ভাল গতিকে আমি সকলোৱে মিলি অহ, এখন সুন্দৰ আৰু পৰিষ্কাৰ প্ৰদূষণমুক্ত সমাজ গঢ়ি তুলিব দিয়া লাগিব দিয়াচোন। এই এই ইয়াত আমাৰ সকলোৰ দায়িত্ব আছে আৰু ঠিকে আছে এতিয়া আলোচনা আজি আলোচনা মোৰ বহুত ভাল লাগিলে।
মোৰো বহুত ভাল লাগিল দেই।
হয়, হয় আৰু এদিন কথা পাতিম বেলে কটা বি
বাৰু বাৰু ঠিক আছে, হয়।